হেল্ল' হেল্ল'
হেল্ল' আহ অ
অ তুমি শুনিছানে?
চব শুনিছো। মোৰ ভালেই এতিয়া
অ কি কৰি আছিলা?
এ মই ভাত পানী খাই এই শোম বুলিয়ে ভাবিছো আৰু শোৱা নাই অকণ মোবাইলটোকে লৈ চাই বহি আছিলো।
অ তুমি যোৱা দেওবাৰে কৰবাত ফুৰিব গৈছিলা নেকি ‌?
অ অ এই প যে আছে চাইন্স চিটি বিজ্ঞান নদী। বনাই আছে নতুনকে চাবলৈ গৈছিলো।
অ ময়ো এই এনে আছিলো এতিয়া এই তোমাৰ। অ তোমাৰ ফটো দেখিলো ফেচবুকত।
অহ অহ
অ সেই তাকে সুধিবলৈ।
তাকে আহ এই সেইদিনাখন বন্ বন্ধ আছিল যে। অ ভালে লাগিলে। মানে বৰ ভাল লাগিলে জেগাৰ ঠাই খিনি ইমান ধুনীয়া।
পাহাৰৰ ওপৰত ন?
অ অ অ পাহাৰৰ ওপৰত বনাইছে। অ অ পাহাৰৰ ওপৰত। বনাইছে যে মানে হেৰি অকন। উঠিব লাগে আৰু মানে জেগাত সেই খিনি বৰ ধুনীয়া লাগিলে মানে আৰু হেৰি বিলাকো ভিতৰত বস্তু বিলাকো মানে ভাল লাগিলে চাই।
উম কি কি আছে? ভিতৰতনো মানে কেনেকুৱা হয়?
উম মানে এই হেৰি বিজ্ঞানৰ লগত জড়িত বস্তু বিলাক আৰু যেনেকে বি বিজ্ঞানৰ মানে হেৰিবলাক আকৌ জ্যোতিষ আগৰ জ্যোতিষ চৰ্চাৰ বস্তুবিলাক চবে এ আমাৰ পৃথিৱীৰ বিষয়ে কিছুমান হয় সেইবিলাক বুজায়ে এই পঢ়া স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে মানে খুব ভাবো আমাৰ সৌৰজগতৰ কথা আছে সেনেকে মানে উ মিউজিয়াম টাইপ আৰু চাইন্স মিউজিয়াম টাইপ উম ভাল লাগিলে বৰ ভাল লাগিলে তাকে কৈছো পঢ়া ল'ৰা ছোৱালীৰ কাৰণে মানে ল'ৰা ছোৱালী লৈ গলে অ অ অ বৰ নে বনাইছে আৰু একদম ওপৰত আছে যে পাহাৰৰ ওপৰত মানে হেৰি উম মানে এই কি বোলে দৃশ্যটো মানে বৰ ধুনীয়া লাগে খালি অকণমান ভাগৰ লাগে আৰু উঠিব লাগে যে ওপৰলে
অ মই এনেই দূৰৰ পৰা দেখিছো মই যোৱা নাই
অ কেতিয়াবা এ পাৰিলে গৈ আহিবা ভাল লাগিছে অ আমাৰ ওচৰত ইমান ধুনীয়া মানে উম ফুৰিবলৈ যোৱা চব মৰম লগা ঠাই এটুকুৰা হৈছে
অ কিন্তু মই কিছু কমপ্লিট হোৱা নাই বোলে বনাই পুৰা
অ মানে এই কাম আৰু আৰু মানে বঢ়াই আছে মানে কিবা ইফালে আৰু এটা মানে ঘৰ দেখিলো তাতেও মানে কিবা বনাই আছে সেইটো সেইটো হলে আৰু ভাল লাগিব মানে
এনেই তাত মানে অ দেওবাৰেতো বহুত ভিৰ হৈছে দিলে চাগে ন
অ বন্ধ বাৰ যে বহুত ভিৰ আছিলে মানুহ বহুত আমি মানে গাড়ী পাৰ্কিং পোৱাই নাছিলো মানে পাৰ্কিং ফুল হৈ গৈছিলে সেই গাড়ী ভিতৰে নিব নোৱাৰিলো কাৰণে অলপ খোজ কাঢ়িবলগীয়া হল আৰু
উম
তাকে বয়সস্থ মানুহ গলে কষ্ট উম বয়সস্থ মানুহ গ'লে কষ্টই হ'ব চাগে উঠিবলৈ মেলিবলৈ
নহয় মানে বয়সস্থ মানুহৰ কাৰণে নি নিবলৈ গাড়ী আছে তাতে তেওঁলোকৰ হেৰি আছেলে ইলেক্ট্ৰিক হেৰি ৰিক্সা ই ৰিক্সাবলাক তেনেকুৱা আছে তাতে লৈ যায় মানে বৰ কষ্ট মানেহ অসুবিধা নাই মৰ কাৰণে অসুবিধা উ ছে অ
উম উম
আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰবোৰ নহয় যে
অ এতিয়া শুনিছো
অ নেটৱৰ্কৰ নেটৱৰ্কৰ সুবিধা নেকি
উম হয় চাগে উম শুনিছো এতিয়া
অঁ অ বাকী খোৱা বোৱা হ'ল তোমালোকৰ
উম হ'ল হ'ল
অ
তুমি খালানে
অ খালো খালো
মাঙখ আছিল
অ
আৰু তোমালোকৰ কি আছে
আমি আদিন নমি খোলো বহসি প যে পনীৰ আছিলে
অ অ অ
বৃহস্পতিবাৰ কাৰণে মানে বৃহস্পতি বাৰ মাছ মাংস নাখাওঁ কাই লৈহে আমাৰো বাছ আৰু এদিন কি মানে কি কামত ব্যস্ত
উ মই এইেইদিন এই উ চে চাই আছো হেল্ল' শুনি আছ ছা নে
অ
মাতটো ভাঙি ভাঙি আহিছে অহ এতিয়া শুনিছোঁ মই কৈছোঁ এই হেৰি মে মানে হেৰি এই কেতিয়াবা চখ লাগে যে চোৱা
অ অ
ছ হ
বুজিয়ে নাপালো মানে কথাটো ভাল স্পষ্ট অহা নাই ।
এতিয়া গুনিছা নে?
অ অ এতিয়া শুনিছো কোৱাচোন কি কৈছিলা
মই বলো এইকেইদিন মোৰ চিনেমা চোৱা হৈছে ভুল
অ চিনেমা চালা অ কি চিনেমা চালা এতিয়া এই মানে প্ৰথম কি চাই চা এইকেইদিনত
এই চাউথৰ জানো
অ মোৰ আকৌ এই হলত যদি অসমীয়া চিনেমা আহে নতুন এতিয়া মানে চাবলে মন যায় আৰু
অ এখন আহিব নহয এই জুলাইত ককা দেউতা নাতি পোতি
অ নেকি অ অ চাব লাগিব তেনেহ'লে দেই সেইখন মানে আহ আহ এই তেনেকে ইমান মোৰ চোৱা নহয় হলত কেতিয়াবা নতুন ভাল চিনেমা আহিলে যদি ভাল বুলি শুনো তেতিয়া যাও আৰু চাবলৈ ইমান বেছিকে চোৱা নহয়
হলত ইমান অসমীয়া চিনেমা চাবলৈ মন যায় কাৰণ এইবিলাক যত টোত নাপায়
হা
ঠ
হ মই একোৱে শুনানাই
অ এতিয়া শুনিছা